হেল্ল'।
অ শুনিছা?
অ' শুনি আছোঁ। কি কৰি আছা?
নাই মই এনে বহি আছো অলপমান মানে ওলাই যাম বুলি ভাবিছো আৰু অলপ পিছত, কি হয় চাওঁ আৰু? উম' খবৰ পাতি ভাল, তোমাৰ তোমাৰ?
উম' ভাল ভাল, আজি মানে অলপ মোবাইল ফোনৰ বিষয়ে কথা পাতিম আৰু ভাল বেয়া।
উম উম' বেয়া নহয়, মানে- আমাৰ লাগতিয়াল বস্তু ন, আমাৰ লগতে ঘূৰি থকা লৈ ঘূৰি থকাৰ দৰে আমি-
হয় হয়। মানে মোবাইল ফোনটো মানে ধৰা যোগাযোগ ব্যৱস্থাটো বহুত দ্ৰুত হৈ পৰিছে, মানে য মোবাইল- ফোনৰ দ্বাৰাই-
ধৰা, আগতে তোমাৰ মোবাইল ফোনত তোমাৰ কথা পাত- তিবলৈ আগতে মানে দূৰ দূৰণি তোমাৰ চিঠি পঠাব লগা হৈছিল ধৰা চিঠি আজি- ঠালো বহুত দিন পাছত গৈ পৰে। আৰু তেওঁৰ পৰা ৰিপ্লাইটো পোৱাতো বহুত টাইম লাগে, কিন্তু আজিকালি তোমাৰ- মানে ছেকেণ্ডৰ ভিতৰতে আৰু ফোন কৰিব পাৰে, যিমান দূৰত নাথাকক কিয়? আৰু- চাবও পাৰি ভিডিঅ' কল কৰি আৰু ধৰা, - অও' তোমাৰ মোবাইল ফোনটো এটা সৰু কম্পিউটাৰৰ দৰে মানে কাম কৰে, তোমাৰ যোগাযোগ বা শিক- শিক্ষা, ব্যৱসায়, বেংকিং মানে বহু খিনি- তে পৰা ধৰা মানে সকলো কামত মানে মোবাইল ফোনত জৰিত মানে- থাকিবই আৰু তোমাৰ মোবাইল ফোনটো নোহোৱাকে নহয় আৰু।
হয় হয়, মানে এইটো এইটো তুমি ঠিকেই ক'লা যে মোবাইল ফোন মোবাইল ফোন- টো আমাৰ সৰু কম্পিউটাৰৰ দৰে হৈ পৰিছে, কাৰণ চাবা তুমি মোবাইল ফোনৰ পৰাই তুমি- তুমি ক'লা এই তুমি- চিঠিৰ চিঠিৰ জেগাত তুমি মোবাইল ফোনেৰে মেছেজ আদান প্ৰদান কৰিব পাৰিবা, কাৰণ- আগতে চিঠিৰে বস্তু আদান পদানৰ মানে মেছেজ মেছেজ বুলিয়ে ক'লো মই ক- থাবোৰ আদান প্ৰদান কৰিব লগা হ'লে তুমি উম- আঁহ ধৰি লোৱা তোমাৰ দূৰত থাকিলে দিল্লীত থাকিলেও তোমাৰ পোন্ধৰ দিন লাগিল যোৱাতে- আৰু আহাতে পোন্ধৰ দিন একমাহ সময় লাগে কথাটো আহ খবৰটো আদান প্ৰদান কৰাতে। সেই কেইটা তুমি অলপ সন্মুখত- খনটেক সময়তে তুমি মেছেজটো মানে কথাটো আদান প্ৰদান কৰিব পাৰিবা, ঠিক সেইদৰে আমাৰ- এইটো কি বুলি কয়? ধৰি লোৱা আমাৰ বেংকৰ কামবোৰে মানে ধৰি লোৱা তুমি পইচা আদান প্ৰদান কৰিব লগা হ'ল, কাবাক- ধৰি লোৱা পইচা দিব লগা হ'ল তুমি, আগতে আছিল কি চিম- মানি লণ্ড্ৰিং কৰিব লাগে মানে চিঠিত দিব লাগে চিঠিত দি পঠাব লাগে চিঠিত- চিঠিত যাই পোৱাতে বহুত দিন লাগি লাগিছিল, ঠিক সেইদৰে- আজিকালি আমি পটককে নাম্বাৰটো বা কি হল‌ নোট চোট লৈ বান্ধি দিব পাৰিবা আৰু, ঠিক সেইদৰে- টিবাইল ফোনটোৱে মানে ব্যৱহাৰ হোৱাৰ দৰে দেখা যায়, কাৰণ আমি টি- টিভিত যিবোৰ বস্তু চাব পাৰো সেইবোৰ আমি মোবাইল ফোনতে চাব পাৰো, বা ধৰি লোৱা তুমি- এ ৰেডিঅ'ৰ কথাটো- কলো ৰেডিঅ' ৰেডিঅ'ত যিবোৰ বস্তু আমি শুনিব পাৰো মোবাইল ফোনতে শুনিব পাৰো, গানেই হওক বা আমি- নে নি- মানে বাতৰি বা নিউজ বোৰো শুনিব পাৰো, ঠিক সেইদৰে- অঁ আমাৰ মোবাইল ফোনৰ দাদা আৰু আমি বহুতো কথা জানিব পাৰো, মানে- চাবা দে দুদেশ কৰণ। বে- বেলেগ দেশ এখনত কি হয়, কি হৈ আছে, ঠিক সেইবোৰ কথাও আমি, জানিব পাৰোঁ। বা আমি, তুমি ক'ৰবালৈ চিনি নোপোৱা জাগাত গ'লা। তুমি সেইটো জাগাৰ বিষয়েও তুমি জানিব পাৰিব বা তুমি, সেইটো জেগাত তুমি চিনি নোপোৱা, যাই পোৱা নাই, তুমি আজি গৈছা। সেইটো তুমি জাগা উলিয়াই-উলিয়াই মেপতে চাই যাব পাৰিবা আৰু। সেইবোৰ কাৰণৰ মোবাইল ফোনটো আমাৰ, বিভিন্ন ধৰণে ভাল হৈছে। বা আমি, মোবাইল ফোনটো সেইবোৰ ভাল কামত আমি ইউজ কৰাটো, মানে গুৰুত্বপূৰ্ণ আৰু।
উম, উম! ধৰা মানে, কেনেকুৱা হৈছে তোমাৰ, বৰ্তমান, মোবাইল ফোনৰ ফলত মানে, ধৰা পৃথিৱীখন সৰু হৈ পৰিছে। ধৰা, যিকোনো তোত থকা মানে, তোমাৰ দেশ-বিদেশত যিমান খিনি আমাৰ আলহী আছে মানে, মুহুৰ্তৰ ভিতৰতে কথা পাতিব পাৰি। আৰু তোমাৰ, ত' ফোনত কথা পাতিব বুলি নহয় আৰু। ভিডিঅ' ক'ল বা মেছেজ ই-মেইল বা ছ'চিয়েল মিডিয়া আদি, সকলো মানে, জৰিয়তে মানে, যোগাযোগ কৰিব পাৰি। বা আৰু মানে, তোমাৰ ধৰা, শিক্ষাৰ ক্ষেত্ৰতো মোবাইল ফোনৰ মানে, বহুত গুৰুত্বপূৰ্ণ আছে। ধৰা, যেতিয়া ক'ভিড নাইনটিন চলি আছিল, তেতিয়া মানে, ত' স্কুল বন্ধ আছিল। তাৰ ফলত তোমাৰ, ক্লাছ- পাতি মোবাইলতে হৈছিল আৰু। আৰু ধৰা, ই-বুক বা তোমাৰ ইউটিউব বা শিক্ষামূলক এপৰ পৰা, এ, বহু খিনি মানে, অ'! জ্ঞান অৰ্জন কৰিব পাৰি। আৰু এইবোৰ সকলো তোমাৰতো মোবাইল ফোনতে হয় ন'! আৰু ব্যৱসায় বাণিজ্যযৰ ক্ষেত্ৰত ক'ব গ'লে, তোমাৰ মানে, কেনেকুৱা হয়, মোবাইল ফোনতে মানে, অ' মোবাইল ফোনৰ দ্বাৰাই বহুখিনি মানে, সুবিধা হৈছে ধৰা। এতিয়া চব, অনলাইনৰে বজাৰ। তোমাৰ মিছো, ফ্লিপকাৰ্ট এইবিলাক মানে। অ'! অৰ্ডাৰ দিয়ে। তাৰমানে, বহু ব্যয়ৱসায় মানে, এনকে ধৰা, কম খৰচতে মানে উন্নত অ'! এটা। ভাল পইচা এটা লাভ হিচাপে আৰু পাই আছে। তোমাৰ আৰু আগতে, তোমাৰ টকা-পইচা মানে, লগত বহুত লৈ ঘূৰিব লগা আছে। কিন্তু, আজিকালি নালাগে। আজিকালি তোমাৰ মোবাইল ফোনতে ৰাখিব পাৰি আৰু। তোমাৰ তাৰ বাবে ডিজিটেল পেমেন্ট আছে। আৰু তোমাৰ মবাইলৰ বা বেং কিং আদিত মানে ঋণ, ঘৰতে বহিয়ে আৰু চব, গোটেইখিনি কাম কৰিব পাৰি।
মানে, এইবোৰ ক্ষেত্ৰত মোবাইল ফোনটো ভাল হৈছে। বা আমাৰ কিছুমান, মানে, বহুত ক্ষেত্ৰত মোবাইল ফোনটো ভাল আৰু মই ভাবোঁ! কিন্তু, কিছুমান ক্ষেত্ৰত আমাৰ বেয়াও। বেয়াৰ পিনত ছে। যেনে আমাৰ, চাবা আমাৰ, সময় মানে, সময়ৰ গুৰুত্ব ন'! মানে, যিবিলাকে গুৰু ত্ব দিয়ে বাৰু সেইবোৰ, ভাল আৰু মানে। মোবাইল ফোনটো ভাল কামত ব্যৱহাৰ কৰা হয়, এইবিলাকৰ কাৰণে। কিন্তু, আমাৰ আজিকালি মানে, গুৰু সময়ৰ, উম, সময়ৰ গুৰুত্বটো কমি গৈছে মানে। সময় মানে, মোবাইলত ফালটো ভিডিঅবোৰ চাই, নহ'লে আমাৰ, অনলাইন গেমবোৰ খেলি। বা আৰু মোবাইল ফোনৰ মানে, চব মানুহবিলাকে মানে, বেছিভাগ মানুহে আৰু মোবাইল ফোনটোৰ লগতে আৱদ্ধ হৈ থাকিব বুজে, মানে বা বাহিৰৰ পৃথিৱীখনৰ লগত বা আমাৰ আঁ-আঁ আমাৰ আগৰ দিনত কেনেকুৱা আছিল, আমি গধূলি হ'লে, আমি ফিল্ডত খেলা খেলিবলৈ যাম বা সকলোৱে লগ হৈ খেলা খেলিম, সেইবোৰ নাছিল। কিন্তু, আজিকালি মানে কেনেকুৱা! ৰুমটোৰ ভি আঁ মানে, ধৰি লোৱা মই, জানা? মানে, আমাৰ ফ্ৰী -ফায়াৰ খনে হ'ল। ফ্ৰী- ফায়াৰ খন ওলাই ল'ব, লগকেইটাৰ দুটা চাৰিজন লগক মাতিব সেই কেইজনে খেলে থাকিব নি- পিছত মানে ৰুমটোৰ ভিতৰতে আবদ্ধ হৈ থাকিব খোজে আৰু আজিকালি মানে মোবাইলটোৰ লগতে ল'ৰা ছোৱালীবোৰে, এইবোৰ ক্ষেত্ৰত আৰু আমাৰ ভাল নহয়, মানে কি এনেকুৱা চলিতৰ মানে- তুমি ধৰি লোৱা খেলা খেলিব গ'লে তোমাৰ ফিজিকেল- ফিটনেচটো অলপ হলেওতো মানে ভাল হয় ন? মানে তোমাৰ- দেহাটো ভালে থাকে অলপ হলেও ভাল থাকে মনতটো ভাল লাগে কিন্তু- মোবাইলটোৰ ভিতৰতে যেতিয়া সুৰকি- সুৰিকি থাকিবা তোমাৰ মনতটো নাযায়। স্বাৰ্থপৰ ধৰণৰ হৈ যায় আৰু নিজৰ লগতে বিজি হৈ থকাৰ দৰে হৈ যায় আৰু। মই মই ভাবো আৰু এনেদৰে।
হয়, আৰু মানে তোমাৰ- ধৰা ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰতো মানে বহু সিনি সমস্যা হৈছে তোমাৰ ধৰা আছ বা, অ অনলাইন গেম, তোমাৰ ৰিলচ বা চচিয়েল মিডিয়া বা এইবিলাক মানে- ব কৰি মানে তোমাৰ বহু খিনিয়ে তোমাৰ পঢ়া শুনাৰ প্ৰতিও মানে মনোযোগ হেৰাইছে মানে ধৰা। অ' মোবাইল ফোন ব্যৱহাৰ কৰি থাকে তেওঁলোকে গমেই নাপায় ঘণ্টাৰ পিছত ঘন্টা সময়তো যাই থাকে। তেওঁলোকৰ পঢ়াৰ সময় নষ্ট হৈ যায়। বা মগজু বহু খিনি ক্ষতি হয় ধৰা আৰু বহু লোকে তোমাৰ মানে কেনেকুৱা মোবাইল ফোনত মানে অত্যাধিক সময় কটাই বা ইয়াৰ ফলত পঢ়া শুনা বা কাম কাজ বা পাৰিবাৰিক জীৱনৰ মানে বহুখিনি অসুবিধাৰ সৃষ্টি হৈছে। ধৰা আ কেনেকুৱা হৈ গৈছে আজিকালি মোবাইল ফোনৰ, ধৰা মো মোবাইল ফোনৰ কাৰণে ধৰা নিজৰ ঘৰৰ মানুহৰ লগত মানে একেলগে বহি কথা পাতিবলৈ সময় নাই। বা খোৱাৰ সময় নাই। আৰু মানে মোবাইল ফোনৰ দ্বাৰাই মানে ধৰা বহু খিনি তোমাৰ অ সেই, বেমাৰো দেখা দিছে, তোমাৰ ধৰা- অ বেছিকে তাৰমানে মোবাইল চাই থাকিলে ধৰা স্ক্ৰীন ধৰা মোবাইলো যিটো আমাৰ পঢ়ৰ চকুত, পৰে তাৰ বাবে চকুৰ সমস্যা হ'ব। আৰু মোৰ ডিঙিৰ বিষ বা হাতৰ বিষ হ'ব পাৰে, আৰু ধৰা তোমাৰ মানে ৰাতি তেওঁ তাৰ মানে শুবলৈ যোৱাৰ আগত মানে বেছি সময় মোবাইল ব্যৱহাৰ কৰিব নালাগে। কাৰণ তোমাৰ যেতিয়া লাইট বিলাক চব নুমাই দিয়ে, আৰু যিটো মোবাইলৰ পৰা পোহৰ আহে সেই পোহৰত মানে আমাৰ চকুত বহুখিনিয়ে ক্ষতি কৰে আৰু মানে,
উম-
তোমাৰ কেনেকুৱা বৰ্তমান সময় যত তুমিতো গমেই পোৱা বহুত মানে ধৰা হেকাৰ আছে বা অ তোমাৰ বহুখিনিয়ে মানে চাইবাৰ অ, অ এইবিলাক আছে মানে। ধৰা আমি নজনাকৈ ধৰা কিবা এটা লিংকত ক্লিক কৰিলো বা, বেংকৰ কিবা অ টি পি অহা বুলি আমি অ টি পিটো দিলো তাৰ ফলত মানে, তোমাৰ বেংকৰ গোটেই নথিপত্ৰ বা তোমাৰ পাৰ্চনলি দিতেলচ গোটেই খিনি লৈ যাব। আৰু যিমান টকা পইচা আছে, গোটেইখিনি মানে তেওঁলোকে হাত কৰিবলৈ বা এইবিলাকৰো ওপৰত মানে আমাৰ মানুহখিনিয়ে সজাগ হ'ব লাগিব মানে। বা কোনো- ত একো নজনাকৈ একো লিংকত তেওঁ ক্লিক কৰিব নালাগিব বা অ টি পি দিব নালাগে আৰু
হয় হয় এইবোৰ ক্ষেত্ৰত বাৰু সজাগ হোৱাটো উচিত।
উম, আৰু তোমাৰ মানে কেনেকুৱা হৈছে এতিয়া বৰ্তমান মানে অ' ধৰা বন্ধু বান্ধৱৰ সৈতে মানে মুখামুখি কটাৰ অ' মানে কথা পতাৰ মানে সময় নাই আৰু বা খেল ধেমালিত মানে অংশগ্ৰহণ মানে লোৱাটো মানে বৰ্তমান মানে বহুত টান হৈ পৰিছে। কাৰণ মোবাইল ফোনৰ দ্বাৰাই সকলোৱে ঘৰত বহি মোবাইল ফোন চাই থাকে বা বাহিৰত ওলাই নাযায়।
হয়, এইবোৰ ক্ষেত্ৰত বেয়া হৈছে মানে আৰু কিছুমান ক্ষেত্ৰত মানে মই ভাল হোৱাও দেখোঁ পাওঁ। আকৌ কিছুমান আৰু কেনেকুৱা চাবাত মানে আজিকালি আমাৰ মানে কিছুমান দুখীয়া মানুহৰ কাৰণে এইবোৰ ক্ষেত্ৰত ভাল হৈছে মানে তুমি চাবা আগৰ দিনত তুমি অনলাইন মে ডাইৰেক্ট কচিংট ল'বা তুমি আজিকালি বহুত ডাঙৰ ডাঙৰ ডাঙৰ পৰীক্ষা গিলাকৰ মানে যেনেকে নিটছ বা আমাৰ বহুত পৰীক্ষা আছে ন সেই ইউ পি এছ চি, এ পি এছ চি এইবোৰৰ পৰীক্ষাবোৰৰ মানে কচিং ল'ব লগা হ'লে তোমাৰ লাখ টকা ফিচ লয়। আজিকালি মানে হাজাৰ দুই হাজাৰ টকাত তুমি ভাল কচিং এটা পাই যোৱা আৰু মানে ক মানে কচিং ক্লাছ এটা কম খৰচতে মানে ই ইউটিউবতে হওঁক বা কিবাহতে হওঁক পাই যোৱা আৰু তুমি সেইবোৰ ক্ষেত্ৰত আৰু মোবাইল ফোনটো থকাৰ বাবে আমাৰ ভাল হৈছে বা মোবাইল ফোনটো আমাৰ সেইবোৰ কাৰণত লাগতিয়াল হৈ পৰিছে আৰু ঠিক সেইদৰে তুমি চাবা তুমি, অ' অ' অনলাইন সেই মানে ডাইৰেক্ট হে নকৰা আৰু মানে অনলাইন ক্লাছ ন অনলাইন ক্লাছ তুমি এতেন নকৰা মানে যোনটো লাইফ ক্লাছ বুলি কয়, সেইটো এতেন নকৰিলে তুমি এইটো ডাইৰেক্ট গিয়া চাইও মানে বহুতো আমি শিকিব পাৰোঁ বা পঢ়িব লগা কথা আমি জান জানিব পাৰোঁ মানে
উম, উম।
এইবোৰ ক্ষেত্ৰত আৰু মোবাইল ফোনটো ভাল হৈছে আৰু মোবাইল ফোনটো ওলোৱাৰ পৰা আমাৰ মানে আমাৰ মানে দুখীয়া মানুহখিনিৰ কাৰণে আৰু ধনী মানুহখিনিবাৰে কৰে আৰু কৰি লয় নিজে।
ম'বাইল ফোন মানে তোমাৰ ব্যৱহাৰ কৰা মানে ধৰা এটা সময় নিৰ্দিষ্ট সময় ধৰি ৰাখিব লাগিব। তাৰ লগতে মানে তোমাৰ পঢ়া শুনা ঠিকে ৰাখিব লাগিব বা খেল ধেমালি বা আত্মীয় স্বজনৰ লগত মানে কথা বতৰা পতাতো মানে তোমাৰ অ' তাৰমানে ধৰা যিখিনি সময় মোবাইল চাব লাগে সেইখিনি সময়ত মোবাইল চালা বা খেলি লাগে বা ব্যায়াম কৰিব লাগে বা তোমাৰ কিতাপ পঢ়া এইবিলাক মানে সময়মতে কৰিব লাগে।
মানে কেনেকুৱা মোবাইল ফোনটো মানে চলুৱা জনৰ লগত ভাল মানে চলুৱা জনৰ লগত কথা সি ভাল হ'লে ভাল ভাল মোবাইল ফোন টো ভাল, সি বেয়া হ'লে আৰু মোবাইল ফোনটো বেয়া আৰু মই সেইটো ভাবোঁ আৰু
উম, উম, সেইটোয়ে দিয়া দিয়াতে ঠিকে আছে বাৰু ভালে লাগে
উম, ভাল লাগিল।